হেল্ল' হেল্ল'
হেল্ল'
অ কি কৰিছ
মই এই অলপ চাই ঘৰ তাত বহি আছো
ৰাস্তাত কিয়া ওলাই আহিছিলি নেকি হেল্ল' হেল্ল' হেল্ল' হেল্ল' মই কৈছোঁ ওলাই আহিছিলি নেকি
ন এই অলপ লগৰ তাত ওলাই আহিছিলো অলপ মানে কাম আছিলে ন ফুৰিব ফুৰিব যাওঁ অলপ ভাবিচো দিনটো কাম কৰি এতিয়া কি কৰিবি আজি দেওবাৰ ন ৰাজ দাই আজি অলপ কৰি দিলে কাম ওলাই দিলে দেওবাৰ দিনটো কাম ওলাই মাথাটো বেয়া হৈ যায় কেটৰিং কামত গৈছিলো বিয়া এটা মানে তোৰ এই আমাৰ এটা পুৰণা কাৰিকৰ আছিলে ঐ আজি কি হ'ল শুন না তোক এটা কেছ কও শুন এ মই ৰাতিপুৱা মানে কামত গ'লো হা ৰেইল গেট বিবেকৰ যে পুৰণা ঘৰটো আছে পুৰণা ঘৰটো চাইছ নহয় পাহাৰৰ ওপৰত ঘৰ এটা আছে হা অ সেই ঘৰটো বিবেক হতে এৰি দিলে টি বি হস্পিটেলৰ ওচৰত যে অ টকলা পাহাৰ তে সেই ঘৰটো বিবেকহতে এৰি দিলে ঠিক আছে হ'ল পাঁচ ছ মাহ মান হল এৰি দিলে আমি মানে তাতে যাওঁ আৰু কিবা কিবি কৰিবলৈ আৰু এইপিনে পিছ চাইদে হা আজি মই গৈছিলো এনে মৰ্ণিং কোনো অহা নাই কামত মই ভাবিছো যাও অলপ ধূপ কাটি জ্বলাই আহো তাৰপিছত তাত গলো ৰুম চুম বন্ধ আছে দৰ্জা চৰ্জা যাও চালো ভিতৰত এটা ল'ৰা এটা ছোৱালী আৰু ছোৱালীটো কৰ কচোন? আমাৰ মাজগাঁও পেট্ৰল পাম্পৰ ওচৰত অ কি ক। মানে এনেকাে এনেকা মানে মানুহ থাকে আৰু।
অ‌ সেই চব‌ বাদ দে এতিয়াতো কি ক এতিয়াও বিয়া চিজন চলি আছে নে।
বিয়া ছিজন ত এতিয়া নাই এতিয়াতো বলবম ন
ত' এতিয়া কেটন মানে কি কে কলি যে কি আছিলে বিয়া আছিলে নে।
এই এইটো তুলনি বিয়া তুলনি বিয়া।
আচ্ছা তোলনি বিয়া
আছিলে মাছ আছিলে। আছিলেতো মানে কেনেকা জান আমি মানে গৈছিলো। ফুলবেলা কাম কৰিবলৈ হা যে ৰাতি বিশটা মানুহ খাব বিশ কাৰণে আমি ৰখি থাকিম নেকি ঘৰ মানুহে খুৱাই দিব পাৰে হয় নাই। আমি কলো আৰু ঘৰৰ মানুহ খুৱাই দিব আপোনহতে আমি যাও এ এনেকে কৈ আৰু ছটা বজাত। ওলাই আহি গলো কাম কৰি অ বিছটা মানুহ কাৰণে - ৰখি থাকি লাভ নাই ন পাৰ্টি মানুহ নিজে বুজিব লাগে। মই গৈছিলো অ আৰু লগৰ তিনটা মান গৈছিলো। চিলখ
অ
এ মাছ মাংস। বেলেগ -বেলেগ তোৰ মই কাম কৰিম বুলি কে ভাবি আছো। বিজনেছ এটা খুলি দিম নেকি ভাবি আছো ফাৰ্ষ্টফুডৰ
বিজনেছ ফাৰ্ষ্ট ফুডৰ বিজনেছ খুলিবি। ফাষ্ট ফুডৰ কিছুমান বহুত লাভ আছে তই ধৰ এতিয়া ম'মো ধৰি ল তাৰপিছত সৰু সুৰা। অল চাওমিন টাওমিন বনাও যাতে বনা জান মানে খুলি দিব পাৰো তে। ফেচবুক
এ মই হৈছে আমাৰ মোৰ চবত কে ভাল আইডিয়া কি আছিলে কচোন। আমাৰ পঢ়াতে আম মৰ হাততিলে কাতো আমাৰ টো ভাইটিৰো চচমা পিন্ধে যায়।
অ গম পাইছো।
অ তাৰ আগত চেলুন এটা আছে নহয় মই এটা। ব'লো চেলুনটো খালী কৰ আমি তাত ফাষ্ট ফুডৰ দোকান খুলি দিওঁ। নাই মানে কিমান লাভ হ'ব ভাবচোন টাউনত আছ হয় নাই ক কি ধুনীয়া চা
দোকান খুলিলে কি হ'ব জান নাই তই ধৰ ভিতৰত মানে এনেকুৱা কৰিলি। এইটোৰ বহা চিষ্টেম কৰি দিব পাৰিবি না গ্লাছ। চ ফ খডত মানে লোক এটা দিব। লোক এটা দি আৰু ধৰ বেনাই এখন বনালি ওচৰৰে। ত' গেজটো আছে ন তোক বনাই দিব ত বনাৰ এখন বন তাত লিখি দিলি যে। এনেকে তোৰ নামটো দিয় এনে ফা ফুডৰ দোকান বুলি ধুনীয়াকে অলটাইপ ভেইটিজ পোৱা যায় বুলি লিখি দিলে।
ন ত এই খালী কৰাবও লাগিব ন খালী। সেইটোয়তো খালী কৰাবই লাগিব নহ সি খালিয়ে নকৰাই নহয় মই তাক এক বছৰ পৰা কৈ আছো খালী। কৰাই দেই আমি দুটাই লাগিলে মিলি কৰি দিম ন তোক। কি মজা প্লেচ আছে ভিতৰত তই বস্তু বনালি বাহিৰতে ষ্টল লগাই দে এ ইমান। তোৰতেৰে আজিকালি মানুহ কমি আছে নেকি ক? আগৰ নিচিনা মৰাত ভিলি হৈ থাকা নাইতো চোন-চান এতিয়া ৰাতি দহটালৈকে মানুহ থাকে মৰাত
উ
উম ও আৰু হা হা? তোৰ তো ক। মোৰটোতো ঠিকেই আছে। মইটো। ক্লিয়াৰ শুনি পাই আছোঁ ঐ শুন না এই বৰষুণ কালি ভয়ংকৰ বৰষুণ আকৌ। ৰাতি তহঁতৰ পিনে আহিছিলে।
আজিও অলপ কিনেৰিলেও গুপ গুপীয়া গৰম এটা লাগি আছে মানে গাত
উম ঠাণ্ডা দিছে আজি ৰাতিপুৱাজি টক টকীয়া ৰ'দ ।
ঠাণ্ডা হয় মানে অলপ মানে বতৰটো ঠাণ্ডা এতিয়া ডাৱৰীয়া হৈ আছে মানে এতিয়া
তই কেতিয়া ডাবুল বাছত গৈছো ডাবুল বাছত
ডাবুল বাছ মানে ওপৰতো বাছ তলতো বাছ নেকি মানে বহিব পাৰে।
অ ওপৰত শুই থকা যে গৈছ কেনেকুৱা তাত কিন্তু
বেছি নৰ্মেল বাছৰ নিচিনাই লাগে খালি উঠিলে এনেকুৱা লাগে যে অলপ ভিতৰ পৰা বা ডাঙৰ-ডাঙৰ দেখি মানে।
ওপৰত ওপ ওপৰত বহিলে মানে ভালকে থিয় হ'বতো নোৱাৰি তাত
ওপৰত মই উঠি চোৱা নাই দেই মিচা নক‌ও মই তলতেই মানে বহিছো। ওপৰত উঠি চোৱা নাই।
মইও শুনিছো এইটো বাছ।
কিন্তু মানে অ কিন্তু বাহিৰ পৰা মানে। কিবা বাছখন ওখ লম্বা-লম্বা লাগে চাবি।
উম এ তোৰ কি কয় মানে। বাছটো থাকে ন তাত তই মানে বহি লগ বহিবই পাৰো আৰু তাত উঠিব নোৱাৰো তেনেকুৱা চিষ্টেম মই এবাৰ বহিছিলো নহয়। আমাৰ তেজপুৰত এতিয়া নতুন ললে এটা এছ টি চিত আজি আহিছে এছ টি পূজা বুলি ডাবুল বাছ এ এটা এটা বাছৰ দাম কিমান কচোন।
কিমান হ'ব ষাঠি সত্তৰ মান
কিমান ষাঠি সত্তৰ হাজাৰ
লাখ
উম লাখ। ষাঠি সত্তৰ লাখ আশী লাখ ডাহ ডাবুল বাছৰ।
ট্ৰেভেলাৰ এখন যে ট্ৰেভেলাৰ এখন দেখিছ না
আহ
ট্ৰেভেলাৰ এখনৰ দামে টু থাৰ্টি থাৰ্টি ফাইভ বা ফৰ্টি পৰিছে।
কি লেকচত কি ক ইমান দাম নে ট্ৰেভেলাৰ মানে তইটো যদি ল'ব। কি ক ট্ৰেভেলাৰ ইমান দাম নে?
অ শুনিছে এতিয়া আলছে।
হয় ন কিছু লাগি আছ কে ক আলট্ৰা আলট্ৰা আলট্ৰা বাছৰ কিমান দাম।
সেইটো তো চিক্সটি চেভনেই
অঁ। আলট্ৰাত ন বহিবলে ভাল নালাগে জানা যি গোন্ধ আজৰা গোন্ধটো সৈজ নহয়। অ সঁচা আল্ট আল্ট্ৰা মই কেতিয়াও বহি নযাওঁ। আৰু তই যদি কৈছিলি তোৰ উম বিজনেচটো কিমান বাঢ়িছে।
উ বিজনেছো এতিয়া মানে অলপ মানে সপে হৈ আছে মই মানে হাঁহ আনিব পৰা নাই হাঁহ কেইটামান আনিব লাগিছিলে হাঁহ কেইটা
লৈ আন ন তই এই তোৰোক- লোখৰা যা লোখৰা শনিবাৰ বজাৰত লোখৰা যা লোখৰা তো একদম- সস্তা সস্তাত ত গাহৰিৰ পৰা লৈ হাঁহ পোৱালি মুৰ্গী পোৱালি যি লাগে একদম পুৰা- সস্তা সস্তা পাবি-
কিমান কে পাম পোৱালি সেইটো কচোন তই এনে আন
ত মই কম- তই যদি লোখৰা যাও নয় আমন্তাজটো ক'ব নোৱাৰিম লেকিন মই ইমান জানো লখৰাত। ত মানে শনিবাৰ যোনটো বজাৰ বহে সেইটোত মানে ত বহুত- সস্তাত বস্তু পায় আৰু ইউনিক ইউনিক বস্তু পায় চব বাহিৰৰ বজাৰ- বজাৰো খোপা আহে। ন
মানে ধৰা এটা হাঁহ ডিলাৰক যদি কটে্ কৰোঁ।
অ হাঁহ ডিলাৰ নাথাকে ফাৰ্ম থাকে ফাৰ্ম- হাঁহৰ ফাৰ্ম থাকে ডিলাৰ নহয়। নাই তোৰ নে ক ন আৱজ অহা নাছিলে আৱাজ কাটি গৈছিলে এতিয়াতো ঠিকে আছে এতিয়াতো ঠিকে আছে।
এতিয়া ঠিকে আছে মানে মই ধৰ এতিয়া যদি কন্টেক্ কৰো সিহ- মানে মোক এটা হাঁহ পোৱালিৰ দাম হ'ব স মানে পঞ্চাশৰ পৰা সত্তৰ টকাৰ ভিতৰত-
পঞ্চাশৰ পৰা সত্তৰ টকা এ গ তই লখেলাত গ'লে কমত পাই যাবি চল্লিশ টকা মানত পাই যাবি। ৰ মই পৰহি মান লোখৰা যাম হা তোক মই জনাম তাত কিমানকে কি পায়। পৰহি প পৰহি নহয় নেক্সট দেওবাৰে যাম দেউতাৰ লগত- অলপ মানে মোৰ তাত তাত মানে মোৰ দাদাৰ দাদাৰ ঘৰ আছে। ন দাদাৰ বিজনেছ আছে তাত দাদ হাৰ্ডৱেৰ দোকানো আছে।
অ তই যাৱওঁ যদি তই গৈ পেলাই চাবিচোন-
অ চাব লাগিব সেই পিনে অলপ মানে সস্তাটো পাই আৰু সেই‌পিনে বজাৰৰ মানে বাহিৰৰ বাহিৰৰ বেপাৰী কেইটা আহে ন বজাৰৰ মানে কৰিবলে এইবিলাক চব কমতে দি দিয়ে। এনে ৰ কিমান- তহঁতৰপিনে গাঁৱত মাটি চাটি নাই টাউনৰ জেগাত দোকান চোকান খুলি দিয়া।
শুনা আমাৰ ইয়াত মানে এখন দোকান খুলি আছে না মোৰ লগৰ এটাই হেল্ল' ই মানে ভাড়াত দিবলৈ ৰুম বনাই দিবলৈ ৰুম বনাই আছে অ
ভাড়াত দিবলৈ টাউনৰ মাজত
টাউনৰ মাজত নহয় বে এইটো মানে তোৰ আমাৰ- ধৰ আমাৰ ঘৰৰ পৰা ধৰ অলপোৰ তাৰ পৰা মানে সেই যত দোকান খন আছে তাৰপা অলপ- যত মানে চেণ্টাৰ হেৰি ঠেলামাৰা চেণ্টাৰ বুলি কয় সেইটো আছে মানে তাৰ- প্ৰায় এক কিলোমিটাৰ কিলোমিটাৰ মিনিমামৰ এক দেৰ নহয়। দুই মান-
আচ্ছা ম ভালে- পেলেইছটো ভালে আছে। ন অ বিজনেছ কৰা ন এক নম্বৰ বস্তুৰে-
ত জুন কন মানে দোকান কিন্তু পাণ তামোল এখন বহুত চলে মানে তাত মানে এনি টাইম যিমান ডাঙৰ ডাঙৰ ট্ৰাক আছে ট্ৰাক বিলাক আহি। তাতে ৰখে মানে
উ হাইৱে ন মেইন আজিকালি হাইৱেৰ ওচৰত এতিয়া চাই এতিয়া যদি মই মাতি ন এইপিনে দোলাবাৰীৰ পৰা বিশ্বনাথ চাৰি আলিৰ লকে ক'বাত থাকিলে হয় তাত দোকান বেয়া চলিলে হয়।
অ অ যদি তই ইয়াত খলো বুলি ক তেন্ত মই কথা পাতি দিব পাৰিম যদি।
কি কি কিমান বা ফ এবাৰ মোক পঠাবিছোন হোৱাটছএপত জাগাটো কেনেকুৱা। কেনেকা কি ৰেখা মানে অলপ অলপ হোৱাটছপত মোক ডিটেইলচ কেইটা পঠাবিচোন দোকানত কিমানকে ভাড়া লয়
অ মোৰ তো কাইলেতো জিম আছে ন কাইলৈ মৰ্ণিঙ মত জিম আছে যদি ম যাওঁ তেন্তে তোক মই ৰাতিপুৱা তোমাক হোৱাটছআপত দি দিম হা
অ শুন না জিমত জিমত ত ফিজ কিমান লয়?
জিমত আমাৰ এইটো কম মানে ফৰ হাণ্ড্ৰেড
কি ঐ লেগ মাৰি কেনেকা লাগে এনে
অ লেগ মাৰি প্ৰথম দিনা দিনাখন লে মাৰিবি অলপ বিষাব বহা পৰা উঠা বহা কৰিব নোৱাৰি বিলাইগ মাৰি শেষ কৰি তাৰ পিছত ধৰ নৰ্মল আহিলি নেক্সট দত যে মানে সন্ধিয়া টাইম তই বাথৰুম চাথৰুম গললে না তই বহিব নোৱাৰিবি নেক্সট দিনা ৰাতিপুৱা শুই উঠি ত খজাঢ়িব নোৱাৰিবি শিকিব নোৱাৰিবি এনেকুৱাই
মই লাইভত ফাষ্ট টাইম জিম গৈছিলো হা কাহিনীটো শুনিবি প্ৰথম দিন একো টেনচন নাই ঠিক আছে হ তোৰ লেখ দে এতিয়া যোনদিনা লেগ দে আহিলে
উম
মাৰাৰ পিছত ঘৰ গ'লো একদম বিন্দাছ আছো। মা ভাবিছো লেগ মাৰি যে মানুহে ইমান হাল্লা কৰে ইমান বিষাই আছে কি হল? তাৰপিছত যেনেকাে ভাত চাত খাই ৰাতি হ'ল বাথৰুম লাগিলে নহয় হা মই গ'লো বাথৰুমত বহিবলে। ভাই কঁপি আছো নহয় মানুহটো মই বহিবই নোৱাৰো। আহ নকৰিলো বাথৰুম তাৰপিছত জিম গ'লো নেক্স দিন হা চি উঠিবলৈতো আম চেঠ গুচি গলো ঠিক আছে। নামনতে পৰি গলো চিৰি পৰা। অ পৰি গলো মই চিৰি পৰা মোৰ ভাইটি ভাইটি সহঁতে ধৰিব নহলে মোৰ মাথা ফাটি গ'লে হয় মানে মই বডিৰ যিমান জোৰ আছে ন গোটেই খিনি লগাই দিছো কি না কণ্ট্ৰলত থাকিব লাগিব। কণ্ট্ৰল ঠাকুতে ঠাকনে যেনেগা উওজুটো খাইছো একদম আঠটা নটা চিৰি পৰা একদম তল ত গৈছো চুচৰি
একদম মুখে চুখে পাইছো আৰু।